হেল্ল'
আহ কি খবৰ?
স দি আছো।
অ।
এ এক মিনিট হাতখন ধুই লওঁ ৰ'বা মই এই কাম এটাত লাগি আছিলো।
অ।
পাতিছিলো।
হ।
এই আমৰ মানে এ বাৰী এখনত আম অলপ লগাইছিলে
অ কৈছিলে কৈছিলে।
এইবিলাক মানে বাহিৰৰ সচৰ আম আৰু। সৰু মানে সোৱাদ মিঠাই মিঠা মানে আও বহুৱ বহি আও সেয়া খে বেলেগ মুখত নালাগে তোমাৰ।
আহ।
তাতে কালি হেৰি অঁ অলপ পাৰালে কালি আকৌ কোনাৰ মানুহ লগাইছিল নেকি? ভাটতি পেলাই অলপ বেছিছেও বাৰু পইচা অলপ পাইছে কালি ভাটি পেলাই আকৌ হেৰি কৰিলে
খেতি কৰি পেলাই আকৌ শুনিছো শুনিছো। খেতি কৰি পেলাই আকৌ নেবেচিলে লাভো নাই নহয়।
তাকো এ তাকে এটা মানে কি চাকৰি নথকা মানুহ ইনকাম এটাও লাগে।
ইনকামটাও লাগে আম হেৰিলৰ মোকো ঘৰৰ পৰা আম দি পঠিয়াইছে। খালি আমাৰ আম বোৰ আৰু হয় ইয়াৰে আমাৰ এইবোৰ
এ নহয় আমাৰ লোকেল বহুত সোৱাদ হয় লোকেল মো বহুত সোৱাদ হয়। সোৱাদ হয় কিন্তু লোকেল আামৰ হেৰি হয় বেছি আমাৰ বেছ ধোঁৱা অকমান মেডিচিন নামাৰে ধোঁৱাই দি হেৰি কৰে
অ নহয় আপুনি চাপৰ গছ হলে ধোঁৱা দিব, ওখ গছ হলে কিমান
বেছি চাপৰতে হেৰি কৰিছে দেই।
এতিয়া তাকে ত এইবোৰ বস্তু চাপৰে লাগি এতি আমাৰ যোনজোপা গছ আছে সেইজোপা আপুনি বিশ্বাস কৰক, এই যে আমাৰ মানে আগৰ আমাৰ আগৰ দিনৰ এই হাতী আছিলে আমাৰ আইত তাহতৰ সেয়া হাতী বন্ধা মানে গছ মানে। বিৰাট ওখ সেইজোপাত ধোঁৱা দিবলৈ হলে খেৰৰ মেজি যি এটাই ধ জ্বলাই দিব
আমাৰ লোকেল আম বিলাক, লোকেল যিবিলাক আম সেইবিলাক বহুত ওখ ডাঙৰ হয় আ। ক হয় এইবিলাক খুব সৰুতে লাগে ন সৰুতে লাগে তাৰ পিছত তাৰ পিছতে হেৰি কৰিলে বুদ্ধিটো মানুহজনেৰে আছিলে বাৰু ভাল কৰিলে পিছে বহুত ভাল কৰিলে মই এনে গুটি কেইটা পচাই থৈছিলো পচাই থোৱাৰ পাছতে তেওঁ বুধি হেৰি হলাও মনলৈ আহিল কথাটোত হেৰি কৰিলে হে ৰুই দিলে এতিয়া ঘটনাটো হ'ল কি মানে অলপ খিনি আছিলগৈ এই হাতত আকৌ মোৰ এইটো এটা নিয়মৰ কথা আচলতে নহয় ছিজনৰ ফল খাব লাগে। সকলো ফলৰে থাকে ন খাব লাগে বুলি তাৰপিছতে হেৰি উ এ অলপ পাৰি আনি কেঁচাতে থৈছিলে বাৰু খোৱা হ'ল মানে সেইকেইটা হাতৰ ভিতৰতো খাইছো বাৰু আমি আৰু নিৰামিষ ভাত তাৰপিছতে এতিয়া আকৌ সেই কালি অলপ লৈ আহিলা আনি পেলাই দুটামান দেখোন বেয়া হোৱা নিচিনা হ'ল তাৰমান একেবাৰে শেহতীয়াকৈ লগা নিচিনাই হৈছে যে এইকেইটা একে শেহতীয়াকেইটা নিচিনা
আহ আহ
নাই কাটি পেলাই গোটেইখিনিয়ে কাটি পেলালো চুই মানে কাটোতেই কাটি পেলাই
এতিয়া মানে কালি আমা শৰ আম আনিছে ছিলে আৰু আকৌ এই হেৰি আমাৰ তাৰ আকৌ লেচু খিনি বৰ বিখ্যাত নহয় জানো আজিকালি আজিকালি বেছি মানুহে জানা আছিল লেচু আনিছিলে কালি দেউতা ঘৰৰ পৰা আহিছিল।
অ তেজপুৰলৈছো মই পাই আছো তেজপুৰ লেচু বহুত শুনিছো বহুত দামত বেছিছে হয় নে?
এ বহুত দাম বহুত দাম হৈছে মানে আগতে অকমান দাম কমিছিলে? অ হেৰি কিন্তু দাম কমিছিলে মানে কমাৰ দামটো বহুত বেছি গম পায় নে নাই? মানে কমাৰ দাম ত' আপুনি তিনিশ চাৰে তিনিশ টকা তেতিয়া ধৰক কেজি হিচাপত কেজি মানে ডাঙৰ মুঠা এটা তেনেকুৱা হৈ গৈছিলে এতিয়া মানে কেজি হিচাপত আপোনাক হেৰিক দিয়ে মানে আঠশ সাতশ এনেকুৱা মানে বহুত এ দাম বা এতিয়া এটা হিচাপত বেচিলে এটা চল্লিছ টকাকৈ বেচিছে মাজতে
মই পঞ্চাশ টকা বুলি শুনিছিলো মানে সেইটো কাৰণে সুধিছো তোমাক অ ইমান দাম নে এটা লেচু পঞ্চাশ টকা লেচুটোনো কিমান ডাঙৰ
অ লেচুটো আৰু লেচুটো মানে এটা কথা দেই সিদিনা মইতো বহুত দিনৰ আগত খাইছিলো পাহৰিও গ'লো তাৰ পিছত আহ হ'লেও আনি থকা যায় বছৰ হলেওতো পাহৰি যোৱা যায় ন হেল্ল' অ অ অ শুনিছো মানে মাত অকনমান লাগি ধৰে মাজে সময় তাৰপিছত মানে অ তাৰ পিছত মানে কি হয় মই ইয়াৰ পৰা লেচু কেইটামান আনিলো সেইকেইটা লেচু আকৌ এ গুটিডালো আছে খাবলৈ লেচু লেচু আৰু এতিয়া সঁচাকে তাৰ লেচু কি তেজপুৰৰ লেচু কেইটা টা ইমান ধুনীয়া গুটিটো অকমানি মঙহে মঙহ আৰু যে লাহেকে লাহেকে এটা কামোৰ মাৰি আপুনি চুপি দিলেও মানে ৰস একোপা গুচি যায়
মইহে খোৱা নাই ৰবা খাব লাগিব কিবা প্ৰকাৰে
এইবাৰ নাপাব চাগে সি কি হ'লা শেহতীয়া লেচু বুলি ক'লেও বেয়া নহয়
যে আষাৰত শেষ হৈ যায় নহয় নহয় জেঠত শেষ হৈ যায়।
এতিয়া নাপাবই মোৰ মতে শেষেইে হ'ল আৰু শেহতীয়াকে এইবাৰ বাট উম দেউতাই ভালকে পোৱা নাই নহয় নহ'লে কিনিয়ে আনিলেহেঁতেন? মই মানে পালো ঘৰলৈ কেইটামান নিছিলে সেই ঘৰৰ পাহে লৈ আহিছো কেইটামান দছ বাৰটা মান সঁচাকে বহুত ধুনীয়া মানে তৃপ্তি লাগি গৈছে বুলি কৈছে যে সেইটো আৰু
আৰু এনেও বছৰ মানে ঋতু ভেদে যিবিলাক ফল মূল ওলাই খাবই লাগে দেই মই আৰু এটা বস্তু ভাল পাওঁ পনিয়াল টো আৰু এটা কথা পনিয়লটো তুমি জানানে? বুলিয়ে চবৰে ঘৰত নাথাকে শুৱাবও নোৱাৰে বাৰু। আৰু কি জানানে সেইটো বহুত আইৰন থকা বস্তু।
অহ, কালিলি - কালিলে- লেতেকো
লেতেকুটোতো পায় য
কালিলে -কালি লেটেকু আনিছে তাৰপিছত আৰু আনিছে হেৰি জামু।
খাই বহিলে অহ জামুতো। কলা জামো ঔষধ
গুলাব জামু,
পনিয়ল টো হেৰি কৰি গুৱাহাটী যাওঁতে মই গণেশ গুৰিৰ পৰা লৈ আহিলো পনিয়ল।
অহ, পনিয়লটো -পনিয়লটো দেখাই পোৱা নাই।
তোমালোকে চিনি নোপোৱা আমাৰ ল'ৰা- ছোৱালীয়ে চিনিয়ে নোপায় তাৰপিছত আনিলো। পিটিকি পেলাই খাব লাগে বহুত সুন্দৰ চাদটো আৰু আইৰনৰে
মানে হেৰি জুতিটো কেনেকুৱা মানে সোৱাদটো?
টেংচি- মিঠা মানে মজা লাগে খাই মই এতিয়া সেইটো ক'ব নোৱাৰিম মুখত টেংচি -মিঠা বুলিহে ক'ব পাৰিম আৰু। সেইটো লগাইছো পকা পনিয়ল পুতি থৈ পেলাই মই পুতি থৈ হেৰি কৰিলো এতিয়া হৈছে সেয়াও কৈছে মই সেই তাতে লগাই দিম গৈ বুলি কৈছে। কামৰ মানে যত চাইডে -চাইডে জেগা আছে। আমাৰ মানুহজন এ' গছ পুলি ৰোৱাত বা মোৰো আছে বাৰু। চখ এটা গছ - গছনিকে ৰুব লাগে ন'।
আপোনালোকৰ এই নতুন মাটি খিনি আছে ন' তাতো লগাই দিবগৈ।
দিব লাগিব।
উম, মানুহে মানুহ হম, বাৰীখন আগতে হেৰি কৰা আগতে সেই বয় বস্তু বোৰ ৰুই লব লাগে গম পায় নে নাই।
সেইখনত বেলেগ- বেলেগ কিবা এও বেলেগ গছ লগাইছে।
অহ, আপোনালোকে হেৰি কত গছো লগাব আকৌ এইটো কি বুলি কয় এ' তে চেগুন অহ চেগুন আৰু এইটো আৰু এটা যে চেণ্ট বনাই সেইটো কি আছ
এইখন বাৰীত মানে কৈছে চেগুন বাগানে কৰি দিওঁ নেকি বুলি কৈছে। নিজে লগাইছে গৈ বাৰু।
অহ, কৰিব পাৰে।
ভুজন কি জানা? আমাৰ মানুহজন বহি নাথাকে অকণো সময় নাপায় খুব কম সময় পায় তথা
কম সময় পায় অহ এইবিলাক কামত থাকে আৰু কামত লাগিবও লাগে গম পাই নে আজিকালি এ' পাৰালৈকে কাম কৰি থাকিব লাগে তাৰপিছত যাতে এনেকুৱা এটা কৰিব লাগে যে সেইখিনি কামক পাই যাতে কিবা এটা ওলাই থাকে মই পিছত বহি পেলাই থাকিব পাৰো। কাৰণ চাকৰি নকৰা মানুহৰ সেইটোয়ে কিবা এটাটো কৰি থবই লাগিব।
উম, বা তো ওলোৱাটোতো দূৰৰে কথা সটোতো ওলাবই। তাৰ উপৰিও তোমাৰ পৰিৱেশটো বহুত ভাল হয় গছ
ভাল আৰু- আৰু এটা এটা মই কথা কৈ দিওঁ দেই, মানুহে কি ভাবে কি কৰে পিছৰ কথা মানুহে নিজৰটো চিন্তা কৰিব লাগে কিন্তু, এতিয়া আগৰ দিনৰ মানুহে বহুত খিনি ল'ৰা -ছোৱালী আছে, কিবা আছে কৰিলে মেলিলে কিন্তু আজি আজিৰ দিনত মোৰ মতে আমাৰ এতিয়া মাহঁতে আমাৰ কথা চিন্তা কৰে মই সেইটো হাক দিয়া নাই আমি কৰিম। মাহ দৰকাৰ নাই নকৰা নহয় কিন্তু, মানে আমি নিজ নিজে কৰিব নালাগে মই সেইটো বুলি ভাবো আৰু মানে। কাৰণ ল'ৰা -ছোৱালীয়ে মাহঁতে এইটো নাজানে বা নাভাবে কাৰণে কথা নাই ল'ৰা ছোৱালীও নিজৰ এটা লাইফ থাকিব কিবা। নি্জৰলে পাৰিলে নিজলেও তেনেকে গোটাই থৈ দিব লাগে ল'ৰা ছোৱালীকো দিয়ক কিন্তু বেলেগৰ ভৰসাত থাকিবলগীয়া
ল'ৰা ছোৱালীক মোৰ মতে সৰু মানে কৰ্ম কৰ্মমুখী হ'বলৈ শিকাব লাগে কিন্তু
অ সেইটো সচা কথা আৰু ল'ৰা হওক ছোৱালী হওক এই কাম বিলাক ভগাই
কি হল আমাৰ পৰিয়ালতে এজন দাদা আছে এটাই লৰা বুলি কি? কৰিলে দেউতাকে মাকে তাক একো কামেই কৰিব নিদিলে। তেতিয়া তাতো কৃষি কৰ্ম কৰিয় জীৱিকাৰ উৎসতো কৃষি কৰ্মই ন দেউতাকে খেতি কৰে।
আহ।
এটাই ল'ৰা ছোৱালীৰ তলত আছিলে তিনিজনী নিদিলে নিদি নিদি এতিয়া লৰাটোৱে মানে দাখনো ধৰিব নাজানে ভালকে বয়স হৈছে আমাতকে বহুত ডাঙৰ। কিন্তু এতিয়া চোৱা চব কামলাৰ ওপৰত। এইটো কথা নে বাৰু তুমি কোৱা? আজি মাক দেউতাকে যদি পভিলাৰ পৰাই তেওঁক মানে বাস্তৱৰ মুখামুখি হবলৈ শিকালে হয়।
অ তেতিয়া মানে জীৱনটো ইমান জটিল নহয়।
নহয় কিবা এটা কেতিয়াবা চব কথা যদি আমি হাজিৰা কৰি আনা মানুহজনৰ ওপতে নিৰ্ভৰ কৰো। মোৰ সকলো ফালে লোকচান হ'ব।
লোক লোকচানতটো লোকচানে আৰু দেহৰো ক্ষতি নহয়। একো নকৰিলে দেহাতনো কেনেকে ভালে থাকিব। পৰিশ্ৰমতোটো কৰিব লাগিব ন।
প্ৰথম কথা সেইটো, দ্বিতীয় কথা খিনি বাঢ়ি ৰাহি হ'ল নে। কৰাৰ ফলত।
ৰাহি হ'বতো। আৰু এটা কথা নিজে শিকিব লাগে কিন্তু।
তৃতীয়তে আমাৰ এওঁ যেনেকে এতিয়া এক্সট্ৰা এটা ইনকাম
ইনকাম কৰি আছে।
মানুহে দুটা ফল খাবলৈ পাইছে ভাল জাতৰ ভাল সচলৰ ফল খাবলৈ পাইছে।
যাতে যাতে একো ঔষধ দিয়া বস্তু নহয়। অ অপকাৰ নকৰে।
একেবাৰে অৰ্গেনিক তুমি চিন্তা কৰা হা।
সেইটোৱে আৰু। এতিয়া বুজাব কেনেকে সেইটোয়ে কথা।
এইবিলাক কি জানা সৰুৰ পৰাই ল'ৰা ছোৱালী প্ৰেক্টিকেল হবলৈ শ
ল'ৰা ছোৱালীও নিজেও আগ্ৰহ থাকিব লাগিব গম পাই নাই যে মইতো শিকিব বিচাৰো।
মানুহয় সেইটো হয় মানুহে কয় আমাৰ অসমীয়াত এটা প্ৰবাদ আছে পাচোতা আঙুলি সমান একেম আৰ সকলোক কেইটা সন্তান একেই নহয়। সেইটো হয় কিন্তু তেওঁলোকক আমাৰ কৰ্তব্যটোতো আমি কৰিব লাগে।
কৰিব লাগিব কৰিব লাগিব। এতিয়া আমি যেনিবা কিবা এটা কৰি দেখুৱাইছো আহ চোন আহা এইফালে আহা তুমি। তুমিও কৰিবা আহা আহ কৰিব নালাগে তুমি চোৱাহি।
তাৰ মাজতে হয় নে মই কি কৈছো তাৰ মাজতে কোনোবাটো এলেহুৱা হয় সেইটো এটা সুখ তেওঁ মানে লাগিয়ে আহে সেইটো, তথাপিতো আমি পাৰা চেষ্টা খিনি কৰিব লাগে।
কৰিব লাগে কৰিব লাগে। নাই নাই মইো সেইটো কথা কথা ভাবো দেই, কাৰণ ল'ৰা ছোৱালীক আগবঢ়াই অকল এটা দিশতে অকল প পঢ় বুলি কৰিলে নহব। পঢ়াই কিছু কিছুমানৰ বুদ্ধিও খুৱাই, কিছুমানে পঢ়িলেও নোখুৱায়। কথাটো কৈছো।
সেইটোৱে।
পঢ়া বুদ্ধি সকলো খিনি লাগিব মানুহক। লাগিলে কম বেছি
সেইটোৱে চাবলৈ শিকাব লাগে। কথা সেইটোৱে। কাৰো অপকাৰ নকৰাকৈ, কোনা এটা বিপদৰ পৰা বুদ্ধি খটুৱাই কেনেকে পাৰ
কেনেকে পাৰ হৈ আহিব পাৰি। সেইটো সেইটোৱে মানুহে কোনো বেয়া সংগত বেয়া চৰণৰ ক্ষেত্ৰত কৰিব নালাগে। সেইটোৱেটো ডাঙৰ কথা ন জীৱনত। সেইটোৱে। বাৰু এতিয়া কি ভাত পানী বনালা নে?
ভাত চাত চব বনোৱা হৈছে। মই মানে ভাতটো খাম। অকমান দেৰি হ'ব। মই আকৌ ৰখাই ললো। লৈ এইবিলাক কানি কাপোৰ সামুৰি সুতৰি ঘৰৰ কাম বিলাকটো জানাই কি
আমাৰ এইফালে একদম বতাহ-ধুমুহা আহিছিলে নহয় অথনি।
অ হ হয় নেকি?
অ আহি পেলাই বৰষুণ এজাক দিলে। তাৰপিছত কাপোৰ একদম ধুলো, মই ধোৱা নহ'লে সেইটো কাৰণে বোলো এতিয়া কাপোৰ কেইটা ধুই দিওঁগে পটককে। ৰ'দটো আকৌ
ঠিক আছে নহলে আমাৰ তিনদিন মান বৰষুণৰ মুখে দেখা নাই। ঠিক আছে দিয়া, অ।